কি কৰিছ?
আছো দে, তই?
আছো দে। আজি হেৰি গৈছিলি এয়া বিদ্যালয় গৈছিলি?
নাই গৈছিলো-গৈছিলো তই কিয় নগলি?
জ্বৰ
অঁ ভাল পাইছেনেে নাই এতিয়া? তোৰ কথা ছাৰে সুধিছিলে পিছে কিয় নাহিল বুলি? অ মই বোলো জানো এতিয়া মই গম পোৱা নাই মোবাইলত মানে ৰিচাৰ্জ নাছিলে মনেকে ক'লো।
অ, এই ছাৰক আ ক ক'ব লাগিব অলপ পিছত কল এট ফোন এটা কৰি পেলাই ছাৰক কৈ দিব লাগিব। গাটো - গাটো বেয়া তাকে মই এইকেইদিন যাবই নোৱাৰিম চাগে এয়া ত এ উম বৰষুণত তিতিলো যে? যোৱাকালি নাই ইয়াত ঔষধ লৈ আছো। ত আজি ডক্তৰ আজি মানে তোৰ চিকিৎসকৰ ওচৰত গৈছিলো চিকিৎসক আজি নাই ত কালিলৈ মোক অহা কালি কৈছে কি অহা কালি দহটা বজাত মাতিছে।
অ।
বহুত দিয়া বহুত হেৰি হয় ন তোমাৰ এ তোৰ হেৰি হয়। সমস্যা হৈ যায়। এইয়া ভিৰ হয় তাকে আজিয়ে মানে কি কৰিলো কুপনটো মই মানে কালি এক নম্বৰত দিব দিছো। মানে উ অ মই কুপনটো কথা তিয়াই নোৱাৰি মানে হেৰি কৈ থৈ আহিছো চিনাকি মানুহজন আছে তাতে। কৈছো কি আপুনি অহাৰ লগে লগ আপুনি মোৰ নামটো আগত কালি লি আজিয়ে লিখিব নোৱাৰে নহয়, এইটো মানে হেৰি নহয়। অ' সেই ৰাতিপুৱা সোনকালে ৰাতিপুৱা সোনকালে কৰি দিব এই নোৱাৰো বুইছনে এই ৰ'দ ইমান ৰ'দ তাতে আকৌ লাইনত কেনেকে খ খাৰা হৈ পেলাই ডক্তৰক দেখাওক।
মানে হেৰি নেকি এইটো এই স্কুল পা মানে বিদ্যালয় পা কবলে গা পা ধোৱাৰ কাৰণে জ্বৰ হৈছে নেকি ন?
জ্বৰ সেইটো কাৰণে হৈছে -হৈছে এই যোৱাকালি তোৰ মানে এয়া মই গৈছিলো হেৰিত তোৰ এইফালে উম বাহতৰ তালৈ গৈছিলো। বাহঁতৰ তালৈ যাওঁতে তাতে আহোঁতে দেৰি হ'ল। তাতে ৰাতি তোৰ ধূলি বালি জানয়ে যাওঁতে -যাওঁতে তে ধূলি- বালি নাকে মুখে সোমাই গ'ল। বৰষুণটোন বৰষুণেই ধূলি বালি সোমালে, সোমাই পেলাই তোৰ গোটেই নাকে মুখে সে ধূলি বালি সোমাইছে। যোৱা যোৱা কালিতো দিনতো বহুত ৰাতিপুৱাৰ সময়তুন বহুত গৰম আছিলে হয়।
অ' অ' ৰাতিটো বৰষুণ পৰিছে।
অ সেই বহুত গৰম আছিলে তাৰ পিছত সেয়া ধূলি বালিবোৰে সোমালে-সোমালে আহোতে- আহোতে আকৌ কি হ'ল আহোতে আকৌ বৰষুণত তিতিলো।
উম,
যাওঁতে ধূলি বালি লাগিলে সোমালে আহোতে আকৌ বৰষুণ, সেয়া মানে গোটেইখিনি মানে মিলি পেলে এতিয়া একদম মানে ডাঙৰ জ্বৰে হ'ল।
অ নাই -নাই। মোৰো মানে গাটো বেয়া লাগি আছে। মোৰো হ'ব চাগে দেই মানে এ দাঁত চাত বিলাকত বিষ খাই থা- বিষাই আছে। মোৰ এনেক- এনেকা হয়। জ্বৰ-জ্বৰ হোৱাৰ আগত মানে দাঁত দাঁত বিখাই থাকে। চকু টকু মানে এ আ চকুটোত মানে পাটি মাৰিলে জুই জুই ওলোৱা নিচিনা হৈ থাকে মানে গৰম গৰম লাগে
উম্ উম্। হেৰি কৰিবিচোন, হেৰি কৰিবিচোন, এইয়া এইয়া দমকললৰ দেই দমকলৰ দেই
অ।
এ দমকলত ঠাণ্ডা পানীটো ন চকুত চকুতো মেলি পেলাই চকুত মাৰিবিচোন জ্বৰ উঠি থাকিলে সদায় তই মানে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। ত' যদি বেছি যদি তই সহ্য কৰিব পৰা নাই। তই চকুত চকু চকুত মানে চকুতো মেলিবি মেলি পেলাই তই ঠাণ্ডা পানী মাৰিবিচোন।
উম্ ঠা এনেকে মাৰিলে চকুত কষ্ট পায় ঠাঁচ-ঠাঁচকে মাৰিলে।
তে নহয় আৰু তই মাৰিবি আৰু এটা নিয়মত আৰু।
অ অ উম্
কষ্ট নোপোৱাকে। মানে চকুটো চকুটো চকুটোত ঠাণ্ডা পানী মাৰিলে চকুটো ঠাণ্ডা পানী মাৰিলে। তোৰ মূৰৰ পৰা য'তটো অলপ নামেই
অ', নাই মই কি কৰো জান? মই কি কৰো বেছি মাথা মানে হেৰি চকু বিষ চকু বিষ হৈ থাকিলে ন মা থা বিষো হয় দেচোন। মই সেইকাৰণে হেৰি কৰো, এইয়া বাতি এটাতে ঠাণ্ডা পানী অলপ লওঁ, মানে বহুত ঠাণ্ডা পানী দেই! পাৰ যদি তই আইচ লব পাৰ, বৰফ ল'ব পাৰ। তা তে পানী অলপ লৈ পেলাই তাতে বৰফ
উম্ উম্ হ'লেই দে তই আৰু কথা কব আহিছ। বৌ তোৰ এয়া মায়ে মোক হেৰি পানী ঠাণ্ডা পানী খাবই নিদিয়ে। দিয়ে ন জ্বৰ হ'লে, আক' জ্বৰ হোৱাৰ পিছত আকৌ মই আকৌ কেনেকে বৰফ লৈ পেলাই আকৌ হেৰি কৰো?
তাৰপিছতে বাতিটোতে বৰফ ছত ধূনীয়াকে পানী অলপ লৈ তাৰ পিছতে তই ধুনীয়াকে ৰুমাল এখন যে, শুনি ল, শুনি ল। ৰুমাল এ, ন ন নহ'ব, এ দমকলৰ ঠাণ্ডা পানী ল বে দম দমকল বা নল এনেকে উম নে ন হেৰি পানী লাগে
উম্।
পাছত ধূনীয়াকে ৰুমাল এখন, ধুনীয়াকে ভাঁজ কৰিবি। এনেকে কোচ কৰা, কোচ কৰাৰ নিচিনা যে এনেকে ভাঁজ কৰি কৰি মানে লবি ধুনীয়াকে তাৰ পিছত তোৰ চকুটোত এ বাতিটোত বাতিটোত পানী খিনি ৰুমাল খন ভিজাবি। তাৰপিছত কাপখন ভিজিল যে। কাপোৰখন ভজাৰ পিছত অকনমান অকনমান চেপি শুই দিবি ন? তোৰ নহবা গোটেই গায়ে পায়ে চোন পানীয়ে পানী হ'ব।
অ
তাৰপিছত ধুনীয়াকে চেপিবি আকৌ। চেপিপেলাই তই শুই পেলাই অলপ চকুতে সেই কাপোৰখন পেলাই থবিচোন। মানে ধুনীয়া ঠাণ্ডা লাগি যায় ন? তেতিয়া মাথা বিষটো কমি যায়। মই সেনেকে কৰো। অ কমি যায় তেনেকুৱাত। আমাৰতো ইয়াত ফ্ৰিজ নাই দেচোন মই কাৰণে বৰফ ল'ব নোৱাৰোঁ। মই পানী খুবকে সলাই থাকো ঠাণ্ডা পানী। দমকলৰ পানী সলাই সলাই তেনেকে চেপি চেপি মূৰত লওঁ তাৰ পাছত বিষটো কমি কমি গৈ থাকে। ত মাথাটো বিষটো কমি যায়। ঠাণ্ডা লাগি যায় ভাল লাগি যায় আৰু চকু যোনটো আৰু মানে চকুকেইটা পুৰা গৰম উঠি থাকে ন? কাপোৰ খন একদম লগে, লগে গৰম উঠি উঠি গৈ থাকে। তোৰ লগে লগে পানী সলাবলগীয়া হয়।
অ মোৰো সেয়াই বুজিছ নাই একেবাৰে মানে এতিয়া কি কি কৰিছো তোৰ উম মাক কৈছো মাক কৈছো আজি একো নবনাবি তই হেৰি কৰিব দিছো এ মই অকল গৰম ভাত ল'ম আৰু নেমু চেপি খাই দিম মোৰ একো মানে এই তৰ কাৰী চৰকাৰী খাব মন নাযায়। উম অ তোৰ মাতো মাতটো শুনা পোৱা নাই অ।
মানে যোনে যেনেকে পাৰ তেনেকে খাবি আৰু যদি নাখাৱ বেয়া।
অ উম তেনেকেই কৰিব লাগিব।
মই মানোখা মই মে খাবই নোৱাৰো। মই খালেই বমি আহি যায়।
ইমান গৰম অ
নহয় নহয় মোৰ জ্বৰ হলে মানে খাব নোৱাৰো দেই তেও খাব লাগে মায়ে জোৰ কু কুৱাই মই কিন্তু খাবই নোৱাৰো বমি আহি যায়। বাকী এতিয়া কি কৰিছ তই? কিবা খালি নে?
খালো মানে তোৰ এয়া আছো ইয়াত এতিয়া এইয়া খোৱা নাই য খামহে অলপ পিছত। উ এ ঔষধ দিছে ঔষধ খাই লৈ পেলাই মায়াকো ইয়া অসমীয়া মায়াক ঔ এ অসমীয়া সু তুলিব গৈছে মানে মানুহে মান উম মানুহ মানুহ এগৰাকী দিয়ে এই সৰুৰ পৰা খুৱাই আছে আৰু এতিয়া
হেই এইবিলাক ভাল নহয় ঘৰুব খোৱা যায়
এই ত তুলসী তুলসী তুলসী এইবিলাক দি পেলে হৈছে দিয়ে
এই নাই নাই নাখাবি মানে জ্বৰ উাকিলে মানে গোটেই গাটো গৰম হৈ ন পেট মোৰ গৰম
আহ অ তোৰ মাত মাতো শুনা নাই পোৱা ঔ তোৰ মাতটো শুনা নাই পোৱা ঔ বুজিছ নে শুনিছনেে তোৰ মাতটো শুনা নাই অল অ এতিয়া শুনিছো উম তোৰ কি হৈ যায় মানে এইটো
অ অ
মাতটো শুনা নাপাওঁ যে
এ মোৰ মাত
শুনিছ শুনিছ এতিয়া শুনিছানে নাই শুনিছ শুনিছ নে অ উম সেয়াই সেয়াই এতিয়া ভাত চাত মানে সেয়াকে তেনেকে ভাত খাবও মন নাযায় ন উ আকৌ আকৌ ক কি হ'ল তোৰ সেইদিনাখন দৈ খাই দিলো যে মই।
এই ভালে কৰিলা
হয় উ ৰাতিপুৱা উঠিয়ে টো দৈ চিৰা খাই দিলো আৰু আৰু হৈ গল আৰু হৈ গলগে উম
মই সেয়া ভালে দে
অ এই তহতৰ হেৰিটো কি হ'ল তহঁতৰ ঘৰত মেকুৰীটো যে আছিলে যে
অ মেকুৰীটো আছে মেকুৰীটো নাইকিয়া আছিল নহ মাজতে সেইদিনাখন সেইদিনাখন আকৌ নাইকিয়া হৈছিলে আৰু অ তাৰ জ্ব উঠি উঠি অৱস্থা নাইকিয়া হৈছিল নহয় বেলেগ মেকুৰীয়ে কামুৰি কামুৰি খাই দে
অ' হেৰি কৰিবি অ' ইয়াত, তাক বেলেগ মেকুৰীয়ে কামুৰিছে। বেজি- চেজি এটা দিয়াই ল'বি অ।
বেলেগ বেজি। এ সি আও কি আও বাদ দিয়া এইবিলাক বনৰীয়া মেক
নহয় নহয় এই বনৰীয়া হ'ল বুলি নহয় তোৰ হেৰি কৰিবি এয়া বেজি-চেজি দিছে যদি তোৰ ইয়া কামুৰিছে যদি আ তহঁতৰ কাৰণে বেয়া হ'ব ন, তহঁতক আকৌ তহঁতে লাৰি কৰি থাক। কি মেকুৰীয়ে কামুৰিছে বা ঠিক নাই! কি মেকুৰীয়ে কামুৰিছে তাতে সেইটো
তাৰ লগৰে মানে গুণ্ডা এইবিলাক।
এইবোৰ আহে নহয় কিবাকিবি বেমাৰ আহে থাকে কিন্তু তাই বুজি নাপায় এইবিলাক, উ গাছ - গা চা ধুৱাই দিয়ে নে নাই?
গা ধুৱাই দিও মই, গা ধুৱাই দিওঁ। আচ্ছা সেইদিনাখন মানে বহুদিন - বহুদিন বেমাৰ হ'ল দেই। কমে এসপ্তাহ বেছি হ'ল তাৰ জ্বৰ হ'ল। জ্বৰ, বিষ। তাপিছত এইবিলাক হ'ল সি উঠিব নোৱাৰা হ'ল, যেনিয়ে শুৱাই দিও তেনেকে শুই থাকে।
অ'
তাৰপিছত উঠাই পেলাই আকৌ হেৰি ভাত খুৱাওঁ আকৌ উ পেচাব এ বাহিৰত উলিয়াই দিও পেচাব কৰে লগে লগে, আকৌ দাঙি পেলাই আকৌ শুৱাই থওঁ। কৌ এনেকে কৈ কৈ ভাল হ'ল।
অ'
তাপিছত আৰু সি-সি আৰু হেৰি হ'ল এতিয়া সেইকাৰণে ভাল পালে গা-পা ধুৱাই দিলো মই গৰম পানী দি।
অ'।
গৰম পানী দি গা-পা ধুৱাই দিলো আকৌ ঔষধো খুৱাই দিও লিভাৰৰ ঔষধ কিবাকিবি
উম ভালে কৰ দে। লিভাৰৰ ঔষধ মা - মানুহক দিয়া মানুহক দিয়া লিভাৰৰ ঔষধটো গৰম মেকুৰীক খুৱাই দিয়।
নহয় নহয় এই তাৰ কাৰণে এক্সট্ৰাকে আনা গৈছে।
অ' তাৰ কাৰণে বেলেগকে আনিছ? ক' কৰ পা আনিছ? এইয়া বেতি
ভেটেনেৰী। অ' অ' অ' তাৰ পৰা আনিছো ডক্তৰক কৈ পেলাই আনা গৈছে। তাৰপিছতে পেলু ঔষধো খুৱাই দিয়া যা- যায়
অ' অ'। অ' তহঁতৰ তহঁত তহঁতৰ ওচৰত যে আছে যে এই পশু চিকিৎসকজন যে বৰ ভাল দেই বৰ ভাল দেই মানুহজন! ঔষধ-ঔষধ পাতি ভাল দিয়া ঔষধ পাতি ভাল দিয়ে আকৌ আমাৰ ইয়াত। তাৰ পৰা বহুত মানুহ যায়, তালৈ যায়। ইয়াত- ইয়াত আছে। কিন্তু, ইয়াত নেদেখাই তালৈ যায়।
এই মানুহতো বহুতলে ঘূৰি ফুৰে। বহুত- বহুত দূৰ, বহুত দূৰ ঘূৰি ফুৰে। অ বহুত দূৰ ঘূৰি ফুৰে। অ 'এতিয়া এতিয়া মানুহতো এনেকুৱা হ'ব পুতেকে কৰে।
অ নাই নাই, মানুহজন কিন্তু ভাল দে। ঔষধ পাতি কিন্তু বৰ বঢ়িয়াই দিয়ে আমাৰ মাজতে গৰু এজনী তোৰ হেৰি হৈছে। ছিলে। তোৰ একদম মানে অখন ঘাঁহৰ নিচিনা হৈ গৈছিলে দেই। আমাৰ- আমাৰ ইয়াত দেখ কামো একদম নাই গৰুজনীয়ে খোজে কাঢ়িব নোৱাৰে। তই মানুহজনৰ ওচৰত মানুহজনৰ ওচৰত গ কোনোবা এজনে কৈছিলে নামটো তাৰ পিছত পিছত মানুহজনক মাতি আনিলোঁ। ফোন নম্বৰ ললো, লৈ পেলাই মাতি আনিলো আনি পেলাই এতিয়া আমি